কোৱা।
অ, কি কৰি আছা?
আছো এনে তুমি?
অ, ব্যস্ত আছা নেকি?
নাই নাই, কোৱা।
অ, এয়া, তোমাৰ লগত এটা কথা মানে বিষয় এটা আলোচনা কৰিব লগা আছিল।
উম, কোৱাচোন?
আমাৰ অসমৰ সংস্কৃতিৰ আহ, কথা তুমি মানে আহ, আমাৰ অসমৰ সংস্কৃতি ভাৰতৰ ভিতৰত এটা অন্যতম মানে অ সংস্কৃতি বুলি ধৰা যায় ন ত' তাৰ অসমৰ সংস্কৃতিৰ বিষয়ে অলপ কবা নেকি
অ ক'ব গলে মোৰ মতেতো অসমৰ সাংস্কৃতি ভাৰতৰ মানে ভাৰত গোটেই ভাৰতৰ ভিতৰত এটা অন্যতম আৰু বহুত ডাঙৰ এটা সংস্কৃতি বুলিয়ে মই ভাবো বৈচিত্ৰ্যময় সংস্কৃতি অ য'ত অ য'ত আমি বিভিন্ন ধৰণৰ জন জাতি জনগোষ্ঠী ভাষা ধৰ্ম আৰু বহুত ধৰণৰ পৰম্পৰা মিলন মিলন মানে পৰম্পৰা লগ হৈ মানে একেলগে মিলন দেখা পোৱাও যায় মানে চবে মিল মিলা প্ৰীতিৰে এই ভাৰতত থাকে অসমত থাকে সাংস্কৃতিত অধিক যদিও
উম এতিয়া অ মানে তুমি ভাবানা যে আমাৰ অসমৰ সংস্কৃতিৰ যিটো মূল পৰিচয় হয় সেইটো কি বুলি ভাবা বাৰু
আহ মূল পৰিছয় বুলি ক'বলৈ গলেতো হেৰি উম আহ মই ভাবো বিহু অসমৰ সাংস্কৃতিৰ সাংস্কৃতিৰ আটাইতকৈ ডাঙৰ প্ৰ প্ৰা প্ৰতীক বুলি ক'ব পাৰি কাৰণ বিহুৰ জৰিয়তে অসমৰ মানুহৰ জীৱন ধাৰা আনন্দ কৃষিভিত্তিক সমাজ আৰু পৰম্পৰা প্ৰকাশ পায় বুলি মই ভাবো আৰু
অ সেইটোৱে এতিয়া আহ যিহেতু অসমৰ কথা কথা কৈ আছা অসমৰ সংস্কৃতিৰ কথা কৈ আছো ত' বিহু কথা নকলেতো মানে সম্পূৰ্ণ নহবই ন কাৰণ অসমৰ আহ সংস্কৃতিৰ ক্ষেত্ৰ ক'ব গ'লে বিহুৱে এক মানে ঐতিহ্যময় আহ কি বুলি কম এতিয়া এটা অংগ বুলি ক'ব লাগিব ন মানুহ অসমৰ মানুহৰ গ অসমৰ গোটেইখিনি মানুহে বিহুতো যিহেতু পালন কৰে এতিয়া আহ তুমি ভাবানে মানে বিহু কেই মানে কেই প্ৰকাৰৰ বাৰু
অ
অ
ক'ব গ'লে উম বিহুৰ কথা নক'লেতো অসমৰ সাস্কৃতিৰ আলোচনা মানে একদমেই হেৰি অসম অসম্পূৰ্ণ নহয়, নহয় জানো অ ত' ধৰা ৰঙালী বিহু অ বিহু তিনি প্ৰকাৰৰ ৰঙালী বিহু তাৰপা কাতিবিহু আৰু ভোগালী বিহু অ এই তিনিটা বিহুৰ বিশেষ গুৰুত্ব মানে বেলেগ বেলেগ ধৰনেৰে আছে ধৰা ৰঙা বহাগ ৰঙালী বিহুক ব বহাগ বিহু বুলিও কোৱা হয় যোনটো বসন্ত ঋতুত পালন কৰোঁ আমি
উ
অ যত মানুহে বহুত মানুহে লগ হৈ নতুন উম মানে ন লগ হৈ বিহু নাচ গীত পৰিবেশন কৰে নতুন বছৰ কৰা হয় আদৰণি জনাই আৰু বহু আনন্দৰে এই বিহুটো অ পালন কৰে তাৰ পৰা ধৰা উম ভোগালী মানে মই চমুকে কৈ দিছো হা বিহুৰ কি তাৰ বিষয়ে অলপ উম তাৰ পিছত ধৰা ভোগালী বিহুৰ সময়ত বহুত মানে অ ইয়াত মানে খোৱা বস্তুৰ বহুত উভৈনদী হোৱাৰ বাবে বহুত হয় বাবে মানুহে আহ ধৰা এতিয়া গাঁৱত গাঁৱৰ চাইডে গাঁৱত হওক বা যতে নহওক মানুহে লগ হৈ ভোজ ভাত খাই মেজি জ্বলাই আৰু আহ মেজি সাজেও, একেলগে আনন্দ ফূৰ্তি কৰে। মানে মানুহৰ মাজত মানে ভোগালী বিহুত বহুত এক একতাৰ মানে ভাৱ দেখা পোৱা যায় মানে
উম
তাৰ পিছত এতিয়া ধৰা কাতি বিহুৰ কাতি কাত কাতি বিহুৰো গুৰুত্ব আছে ধৰা এই সময়ত উম কৃষক বোৰে খেতি কৰে ন ত' খেতিৰ শস্যবোৰ ভাল হওঁক যাতে আহ একো বেয়া নহওঁক শস্যবোৰ তাৰে প্ৰাৰ্থনা কৰি উম উম কৃষক বোৰে পথাৰত চাকি জ্বলাই প্ৰাৰ্থনা কৰে আৰু যাতে সকলো শস্যবোৰ তেওঁলোকৰ ভাল যায়।
অ হয় দে আৰু এতিয়া তোমাৰ উম মানে অসমৰ সংস্কৃতি, অসমৰ সংস্কৃতি সংস্কৃতিত আৰু কি কি আহ গুৰুত্বপূৰ্ণ অংশ বুলি ভাবা যায় বাৰু মানে আৰু কি বিহুৰ বাহিৰেও আৰু কি কি আছে?
অ অ বুজিছো অ অসমৰ এতিয়া চ মই কলো যেনে বহুত খিনি আমাৰ ইয়াত জাতি জনগোষ্ঠী লগ হৈ আছে ন তো চবৰে বেলেগ ধৰণৰ সাংস্কৃতি আছে, আমাৰ ধৰা এতিয়া অসমীয়া বিলাকৰ বিহু আহ মুছলমান বিলাক কৰ ধৰা সাংস্কৃতিক জিকিৰ এইবোৰ গাই উম আৰু আৰু আছে বহুত ধৰা লোক সংগীত বিহুগীত উম জাৰি টোকাৰি গীত ইত্যাদি আৰু সংগীতৰ মানে অসমৰ সংগীতৰ এটা সম্পদ আৰু আৰু অসমৰ লোক সংগীতে মানুহৰ সুখ দুখ প্ৰেম প্ৰাকৃতি আৰু সামাজিক জীৱনৰ কথা প্ৰকাশ কৰে বুলি মই জানো আৰু তেনেকে
অ সেইটো বাৰু হয় নে আমাৰ যিহেতু বিভিন্ন ধৰণৰ মানুহ মানে বহুত বিভিন্ন ধৰণৰ মানুহ অ মানুহে বাস কৰে ত তেওঁলোকৰ আহ উম তেওঁলোকৰ এটা সাজ পাৰেই আছে এনে বিভিন্ন ধৰণৰ সাজ পাৰ তেওঁলোকে আহ পৰিধান কৰে মানে
আহ সাজ পাৰ বুলি ক'ব গলে অসমৰ মহিলাৰ বিশেষ মানে সাজ পাৰ জোৰ টো হ'ল মেখেলা চাদৰ হা আৰু পুৰুষবোৰ পুৰুষৰতো ধুতি, গামোচা
এ আদিয়ে পিন্ধে পিন্ধে বেছিকে কিন্তু আজিকালি যুগত টো তেনেকে ইমান পিন্ধা দেখা নাযায়
অ আৰু কম আৰুটো তুমিতো জানাই যে বিশেষকৈ গামোচা অসমৰ সন্মান আৰু সাংস্কৃতি ক প্ৰতীক বুলিও
উম
ত সেয়াই অ গামোচাটো আমাৰ কাৰণে বিশেষ আৰু
সেইটোৱে
অ
আৰু এতিয়া তুমি যেনেকে ক'লা গামোচাৰ কথা ন ত গামো চাওঁ চৰকাৰে সঁচা কৈয়ে এটা অসমৰ কাৰণে বিশেষ অপৰিহাৰ্য অংগ বুলি মইও আচলতে ভাবো কাৰণ অসমীয়াৰ কাৰণে গামোচা নহলে আহ তেওঁলোক আহ আচলতে শূন্য বুলি ক'লেও ভুল নহয় বুলি মই ভাবো ত' অসমৰ হয়, অসমৰ মানুহৰ যেতিয়া এটা মৰম সন্মান গোতেই খিনি দেখাবৰ কাৰণে অসম মানে গামোচাখন ব্যৱহাৰ কৰা হয়
উম উম হয় অ ঠিক কৈছা মানে অসমৰ আৰু ধৰা উম অসমত সাহিত্য সংস্কৃতিও বহুত বো বহুত উ বহুত বেছ ছি বুলি মই ভাবো হা যেনে ধৰা ভাত, মাছৰ আঞ্জা খাৰ খাৰে দি মাছ বনোৱা বা কিবা এনেকুৱা পঁইতা ভাত, পিঠা লাৰু মানে বহুত খিনি অসমৰ পৰম্পৰাগত খাদ্য আছে। তেনেকুৱা ধৰ আৰু।
অ।
আৰু অসমৰ
আমাৰ অসমীয়া সংস্কৃতি অ বিভিন্ন মানে বিভিন্ন জনজাতিৰ লোক বাস কৰে, কিন্তু কিছুমান জনজাতিৰ নাম ক'ব পাৰিবা নেকি তাৰ ভিতৰত?
উম অ জনজাতি ধৰা এতিয়া বহুত আছে ন তাৰে ভিতৰত আছে বড়ো, মি ছিং, কাৰ্বি, ৰাভা, ডিমাছা। তাৰপিছত আৰু এতিয়াতো অসমত জন ব বঙালী থাকে, নেপালী থাকে। মুছলমানো থাকে ধৰা অসমত আৰু সেনেকে। মানে থাকে আৰু ইত্যাদি।
এতিয়া যেতিয়া মই অসমৰ কথা কৈছো অসমৰ ধৰ্মীয় যিখিনি স্থান আছে। ধৰ্মীয় আবা আমাৰ যিখিনি। শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে গঢ়ি থৈ যোৱা বা আঁহ বস- তেনেকে ধৰক প্ৰচাৰ কৰি থৈ গৈছে, বা- হয়, বহু বিভিন্ন ধৰণৰ সত্ৰ মানে আহ- বনাই থৈ গৈছে ন, ত' তাৰ বিষয়ে কিবা অলপ মানে কবা নেকি?
অঁ অসমৰ ধৰ্মীয় আৰু মানে- আধয়াত্মিক সাংস্কৃতিক কথাও উল্লেখ কৰিব নকৰিলেতো মই বাৰু মানে- অসমৰ কথা কোৱাই নহব, কাৰণ- অ শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ বহুত মানে- অসমৰ সমাজত গভীৰ প্ৰভাৱ পেলাইছে মানে বৈষ্ণৱ সংস্কৃতি- তিয়ে, ত' উম ইয়াত সত্ৰ আৰু নামঘৰবোৰ অসমৰ সামাজিক- সামাজিক জীৱনৰ মানে অস- মানে অসমত বহুত গুৰুত্বপূৰ্ণ অংশ বুলি- চবেই ভাবে, ইয়াত ধৰ্মীয় ধৰ্মীয় কাৰ্যৰ লগতে মানে সাংস্কৃ- তিক চৰ্চাও কৰা হয়, আম আৰু লগতে- অসমত নাট্য সংস্কৃতিও বহুত বিখ্যাত তুমিতো শুনিছাই, আৰু- ইয়াত মাজুলীত মুখা শিল্প এইবোৰ অংকীয়া নাট- ভাওনা অসমৰ পৰম্পৰাগত নাটক। ফালৰ অংশ হয় বুলি মই ভাবো। অহ' আৰু লগতে শংকৰদেৱ শংকৰদেৱেও- উম' মানে ভাওনাৰ জৰিত জড়িত আছিল ল- লগতে সামাজিক শিক্ষাৰো- উম' শিক্ষাতো মানে জড়িত আছিল আৰু, সামা সামাজিক মাধ্যমতো বহুত- চৰি সামাজিক মাধ্যমত মানে মানুহৰ লগতো বহুত ভাল আছিল আৰু। শিক্ষাতো ক্ষেত্ৰতো ভাল আৰু।
অঁ এতিয়া অসমৰ- ধৰা, আমি সত্ৰৰ কথা কলো, বা নামঘৰ কথা কলা- বিভিন্ন জনগোষ্ঠীৰ কথা কলা গামোচাৰ কথা কলো, কিন্তু- এই যে অসমত বিভিন্ন ধৰণৰ শিল্পও কৰা হয়, যেনেকুৱা মুখা শিল- প শুনিছো মই, হস্ত আৰু অঁ শুৱালকুছিৰ শুৱালকুছিৰ। পাটৰ যিটো সেয়া হয়, বাঁ বাঁহ বেতৰ শিল্পৰ কথা শুনিছো। কাঁহৰ শিল্পৰ কথা শুনিছো, এইবিলাক শিল্পৰ বিষয়ে অলপ কিবা ক'ব খুজিবা নেকি?
উম' অঁ' উম'। এতিয়া তুমিতো ক'লাই ন, অসমৰ হস্তশিল্পী আৰু- তাঁত শিল্প বিশ্ববিখ্যাতে ন। ধৰা, ইয়াত আহ পাট মুগা এৰী কাপোৰ অসমৰ গৌৰৱ বুলিও জানা তুমি। অঁ'- আৰু, কিন্তু বৰতমান সময়ত অসমৰ সাংস্কৃতিক সংৰক্ষণ এটা কৰাটো এটা ডাঙৰ- প্ৰয়োজন হৈ পৰিছে, ধৰা।
অঁ' সেয়া যা পিছে ভাল লাগিল তোমাৰ লগত কথা খিনি পাতি।
উম' উম, ঠিক আছে দিয়া মোৰো ভাল লাগিল, অঁ ঠিক আছে।